হেল্ল' হেল্ল' হেল্ল'
হেল্ল' শুনিছা হেল্ল' অ অ অ অ শুনিছো শুনিছো তুমি তুমি খুুলিছানে
অ শুনিছো অ শুনিছো মানে অক মানে নেটৱৰ্কৰ প্ৰব্লেম মানে
অঁ নেটৱৰ্কৰ মানে নেটৱৰ্কটো আপ ডাউন কৰি আছে অহা যোৱা হৈ আছেটো
অ সেইটো অ সেইটো কাৰণে মোৰ হৈছে
সেইটো কাৰণে
চম মানে চম অ ভালে ভালে আপোনাৰ ভালে নহয়
ভালে আমাৰো ভালে খোৱা বোৱা কৰিলা
আহ এই মাহটো খাই পিনে শুব আহিছো
অ আমাৰো হোৱা নাই বাৰু আমি খালো খালো খাই পেলাই তোমাৰ খোৱা হ নাই বু এনেই মান মোবাইটো চ আছিলো তা তুমি ফোন কৰিলা
অ অ এই মানে সেয়া কাৰণে কলো আ খবৰ ভালেই এনে আপোনাৰ আপোনাৰ সবৰে ভালে নহয়
আমাৰ চবৰে ভালেই আমাৰ চবৰে ভালেই বাৰু তোমি ক'ৰবালৈও হ'ল
অ মানে ক এতিয়া যোৱা অ আবেলি ওলাই গৈছিলে এনে ঘৰিবলৈ অ মানে এটা কথা কটা আপুনি মানে আপুনি যে ইউটিউব চেল এ খুলিম বুলি কৈছিল মানে সেইটো কাৰণে মানে এক কেনেকুৱা টাইপ আপোনাক বনাই দিব লাগিব সেইটো কাৰণে সুধিব কাৰণে
অঁ অঁ মই মানে ভাবিছিলোঁ তোমাৰ মানে অ তোমাৰ মানে কি কৈছে কি মই মানে ভাবিছিলোঁ কিবা ব্লগ এটা বনা মানে এনেকৈ ইউটিউব চেনেল এটা খুলি দিব লাগে লগতে তুমি ধৰা কেমেৰাটো কৈ দিলা আৰু এডিটিং কৰিবওতো তুমি জানা চাগৈ
অ অ সেইটো কাৰণে মানে সুধিলো মানে এডিটিঙৰ কাৰণে মানে আপোনাক মানে কেনেকা টাইপ আপোনাক গেডতটো লাগে সেইটো কাৰণে মানে ধৰক মানে কেনেকুৱা টাইপ বনাব লাগ আপুনি কি টাইপ ভিডিঅ' বনাব
মই গৈছিলোঁ তোমাৰ কিটচেনৰ ভিডিঅ' একে দি মই যিহেতুকে হাউচৱাইফ ৰৈ মানে তোমাৰ কিটচেনৰ ভিডিঅ' বননেকুৱ তুমি ধ কেমেৰাটো ধৰিলো তাৰপাছত তুমি এডিটিংটো তুমি বোলে ভাল কৰা সেইটো কাৰণে মই বোলো তোমাকে কৈ দিওঁ সেইটো কাৰণে
অ ময়ো সেইটো কাৰণে আপোনাক ফোন কৰিম অ কৈ দিম সেইটো মানে আপোনাক মানে সুধিলো মানে সেইটো কাৰণে গম পাইছে মানে এডিত মান মই কৰি দিম মানে কেকুৱা াই আপোনাক এডটো লাগে সেইটো কাৰণোনে সুধিব কাৰণেটো
এই যিটো এতিয়া তোমালোকে কৰি থকা কেনে কেনেকুৱা টাইপৰ এডিটিং মানে তুমি এতিয়া কৰি থকা মানুহ তুমি জানিিবা বাৰু তুমি যোনটো ভাল হয় আৰু মানে
তুমি কৈ দিবা আৰু কিচেনৰ এইবিলাক খা খানা
আপুনি মানে কেনেকুৱা াই আপুনি মানে চেলেঞ্জিং ভিডিঅ' বনাব নে নে মানে অকল ফুটৰ মানে বিষয় দিব মানে ধৰ এনেকুৱা টাইপ ফুট টো ব াম বা এইটো চেলেঞ্জ বনাইছো সেনেকুৱা টাইপ ন কেনেকুৱা টাইপ ন ধৰক
চেলেঞ্জিং বুলি তেনেকুৱা ধৰণৰ কথা নাই বাৰু তোমাৰ ধৰা কিচেনৰ যোনবিলাক ধৰা। কিছুমান মানে খাদ্য এনেকুৱা বনালোঁ ধৰা বনাই। পেলাই তাত মানে ৰেচিপি খিনি বনাই। বনালোঁ ৰেচিপিখিনি বনাই পেলাই তোমাৰ মানে তাত দি দিলোঁ আৰু তুমি ধৰা এডিটিং কৰি দিলা আৰু লগতে মই ধৰা মানে বনা কিছুমান ধৰা ৰেচিপি না গাঁৱলীয়া ৰেচি ৰেচিপি থাকে ন কিছুমান ধৰা মানে একেবাৰে গাঁৱলীয়া ৰেচিপি একেবাৰে কোনোবা মানে নজনাত তেনেকুৱা ধৰা আজিকালিতো প্ৰায় জানে তথাপিতো ধৰা তেনেকুৱা দেখুৱাব পালে ভাল লাগে। গে আৰু
অ', অ', আপুনি এনেই ক'ত ক' আপুনি ক'ত ক'ত দিম বুলি আপুনি এনে ক'ত ক'ত দিম বুলি ভাবিছে?
এতিয়া তোমাৰ ইউটিউব চেনেলটো তোমাৰ খুলি ল'লোঁ লগতে তোমাৰ ই নষ্টাতো দিব লাগিব নেকি ইনষ্টাগ্ৰাম আৰু ফেচবুকতো দিব লাগিব নেকি বাৰু?
অ' অ' আপুনি দিলে তিনিটাতে দিয়ক গম পাইছে। তিনিটাত দিলে মানে অকণ মানে‌‌ ট্ৰেনদিঙত যাব পাৰে ধৰক মানে এ কেনেকে জানিম। আপোনি নিজৰ ইউটিউব চেনেলটো আগতে আ কৰি লব মনিটাইজ কৰি ল'ব। তেতিয়া মানে মনিটাৰজ হলে মানে ধৰক মানে ধৰক মানে প্ৰফিটেই গম পাইছে। মনিটাইজ হলে মানে কি মানে ধৰক আপ আপোনাৰ টেন কে ফলৱাৰ টেন কে ফলৱাৰ হৈ যোৱাৰ লগে লগে পইচা সোমাই যাব আপোনাৰ একাউন্টত আৰু মানে ল্লে বতনো আহিব পাৰে সেনেকুৱা টাইপ কথা গম পাইছে। সেইটো কাৰণে মানে ধৰক এ এ জদি পাই ষ্টাৰ্ট কৰিলে বেছি ভাল মানে ধৰক মানে বেছি জল্দি কৰিলে ভাল মানে ধৰক যিমান দেৰি কৰিব সিমান মানে সময় গৈ থাকিব আপোনাৰ মানে মন নাযাব না সেইটো কাৰণে মানে
সেইটো সেইটো হয় বাৰু তোমাৰ মানে সদায় ভাবি মানে কৰিম কৰিম ভাবি থাকিলে মানে তোমাৰ কৰা নহয়গৈ। মানে তোমাৰ এনেই কেতিয়া সেইটোয়ে তোমাৰ মানে কেতিয়াবা কেতিয়াবা মজ জে সময় মই ধৰা তোমাৰ এনেই আ কিছু কিছুমান খানা বনোৱা হয় মানে যেনে ধৰা তোমাৰ আজিকালি ল'ৰা ছোৱালীতো বহুতে নাজানে ন। তোমাৰ ধৰা কল পচলা হওক বা কিবা তেনেকুৱা মানে বহুত মানে পুৰণা খাদ্য কিছুমান নাজানে সেইবিলাক। তোমাৰ মাছ মাংসটো সকলোৱে বনাব জানে সকলোৱে খাই মানে দেখুৱাই থাকে। মই ধৰা অলপ মানে বেলেগ আৰু ধৰা আগৰ দিনৰ কিছুমান মানে ৰেচিপি বনোৱাৰ সেই দেখ
অ', কিন্তু মানে আপুনি এনেকুৱা জেগাত বনালে ভাল হব মানে ধৰক এনেকুৱা জেগাত বনাব মানে তেনেকুৱা মানে এই ন গেছ ছত নবনাব গম পাইছে। হেৰিয়াত বনালে বেচিলাগিব। চৌকা চৌকাত মানে তেতিয়া মানে মানে অকণ বেছি মানে মানে সেয়া ফিল আহে মানে ৰ' গাঁৱলীয়া ফিল মানে।
সেইটো হয় অৱশ্যে তুমি ভাল কথাই কৈছা বাৰু সেইটো হয় গে মানে যিহেতুকে ৰেচিপিখিনিও আগৰ মানে ভাল মানে আগৰ দিনৰ খানা হ'ব ন। তেত মানে তুমাৰ চৌ চৌকা মানে আগৰ দিনৰ মানে চৌকাতেটো বনাই খালে তো তেনেকুৱা চৌকাট বনালে মানে বেছি ভাল হ'ব। চৌ চৌকা এটা পাতি লৈ ধৰা তাত তাতেই ধৰা বনালোঁ বনাই পেলাই তোমাৰ সেইটো ভালেই কৈছা বাৰু সদায় তোমাৰ মানে মই মানে এনেই মাজে মাজে তোমাৰ বনাওঁ। বনাই পেলাই তোমাৰ ফেচবুকত দিয়া হয় কিন্তু মানে ইউটিউব চেনেলটো এনেকৈ খুলি ল'লে মই ভাবিছোঁ ভা বেছি ভাল হ'ব আৰু মানে।
অ' মানে এইটোৰ পৰা এটা আ আপোনাৰ আপোনাৰ এটা আনডিং হৈ যাব মানে আপোনাৰ। ধৰক আপুনি যদি সদায় বনাই থাকে ন মানে ধৰক এটা মানে মানুহে আপোনাক চিনি পোৱা হ'ব আৰু মানে ধৰক বহুতে জানিব সেইটো বিষয়ে মানে মানুহৰ হেল্প হ'ব বেছিকৈ মানে ধৰক
সেত
সেইটো কাৰণে মানে আপোনাক মোক সুধিলো আপুনি কৈছিল যে।
অ' মই মানে মাজতে তোমাক মাজতে তোমাক মই আজিকালি মাজতে তোমাক মই কৈছিলো তুমিও পাহৰিলা আৰু তুমিও ব্যস্ত থাকা। তাৰপৰা তুমি ময়ো মানে কৰিম কৰিম বুলি ভাবোঁ কিন্তু মানে মোৰো আকৌ মানে ময়ো কামৰ মাজত পাহৰি যোৱা হয়।
তাৰপৰা তোমাৰ আকৌ থাকি যায়। সদায় মানে আজি তুমি ফোন কৰিলা ভালেই হ'ল বাৰু সেই কথাত। তুমিতো ভাল এডিটিং কৰা নহ।
অ মই এডিটটো ভালে কৰোঁ মানে ধৰক। কেনেকুৱা টাইপ হয় জানো মানে ধৰক মই এখন চৰ্ট ফিল্মৰ টাইপ বনাই আছোঁ গম পাইছে। সিখনত মানে মিলাইছো হেৰিটো মানে সেইটো কাৰণে মানে সময় পোৱা নাছিলো মানে। মানে চ একে অ মই এখন মানে। কনচেপ্টটো লিখিব কৈছোঁ মানে মেম এজনী। মানে এই হলিডেতে মানে লিখিম আৰু গ মানে এখন বনাম মানে।
বনাবা নহ ত আজিকালি তেনেকুৱা চ'ৰ্ত মানে ভিডিঅ' বিলাকো বহুত চলি। দিছে নহ আজিকালিতো ই। ইউটিউব মানে তোমাৰ ব্লগ ইউটিউবত ব্লগ বনাই বহুত আৰ্নিং কৰিব পাৰি নহ।
অ বৌ মানে ধৰক আপুনি এটা আজি। কালি মানে বহুত আৰ্নিং হয় ধৰক আপুনি কিমানৰ পৰা আপোনাৰ মানে টেন কে ফলোৱাৰাৰ্চ হলে ধৰক আপুনি মানে মানে। ধৰা এটা লাইকত এশ টকাকৈ দিয়ে না মানে আজিকালি ইউটিউবৰ পৰা। যদি আপুনি যদি মনিটাইজ কৰা থাকে একাউণ্টটো। সেইটো কাৰণে মানে মানুহ মানে সেইটো বা মানে। বহুত মানুহ মানে চলিব পাৰে ধৰক বহুত মানুহ চলিব পাৰে সেইটোৰ পৰা। আজিকালি বহুতে সেইতে সেইটো কনচেপ্টতে মানে চলি আছে।
চলি আছে চলি আছে সেইটোৱে মই মানে সেইটোৱে ভাবিলো মইতো মানে। প্ৰায় বনাই থাকোঁ বনাই থাকোঁ মই ভাবিলোঁ এনেকৈ বনাই যদি মই ইউটিউ। চেনেল এটা খুলি দিওঁ সেইটো কাৰণে তোমাক কোৱা হৈছিলে তাৰপিছত। তুমি ধৰা ব্যস্ত থাকে আহিব নোৱাৰিলা আজিকালি মানে এই প্ৰায়। প্ৰায় ল'ৰা ছোৱালীবোৰ মানে প্ৰায় মানে ইউটিউব চেনেল বা ইনষ্টাগ্ৰামত এনেকুৱা ফেচবুকত। মানে এই ভিডিঅ' দি মানে বিভিন্ন ধৰণৰ বিভিন্ন যোনে। টো মানে ভাল পাইছে ধৰা নিজৰ মতে মানে। যাৰ যিটো মানে মন যায় সেইটোয়ে আৰু যাৰ যি প্ৰতিভা। সেই বস্তুটো দেখুৱাই দিছে আচলতে।
অ অ সেইটো কাৰণে মানে মই সেইটোত সিটোত আপোনাৰ লগত আছোঁ। আপুনি টেনচন নকৰিব এইটো মই কৰি দিম।
তুমিয়ে ধৰা এতিয়া। সেইটোৱে সেইটোে তুমি থাকিলে বাৰু টেনচন নাই এতিয়া তুমিয়ে ধৰা এতিয়া।
আপুনি কিন্তু ৰেগুলাৰ ভিডিঅ' দিব লাগিব মানে ধৰক এনেকুৱা নহয় মানে ধৰক আজি দিলে। আপুনি এসপ্তাহ পিছ এনেকৈ দিলে নহব কিন্তু মানে ধৰক দিলে মানে ইউটিউব এটা ৰুল আছে ধৰক মানে আপুনি দিলে নহ। কণ্টিনিউ দিব লাগিব মানে ধৰক এনেকুৱা টাইপ নহয় মানে মানে আজি দিলে কাইলৈ নিদিলে। সেনেকুৱা টাইপ নহয় মানে গম পাইছে যদি সেনেকুৱা টাইপ দিয়ে নহব মানে।
ডেইলি তোমাৰ এ ভিডিঅ'। দিওঁ বুলি ক'লে তোমাৰ কেইটামানকে দিব লাগিব এদিনত এটা দিব লাগিব মানে কেইটা।
এটা দিলে হ'ল এটাত লৈ মই ধৰক আপুনি। এতিয়ালৈকে মানে ধৰক এদিন মানে দুটা তিনিটাটো ৰেচিপি এটা এদিনত মানে দুটা ৰেচিপি বনাম। লাগিব আপুনি তেতিয়া মানে আপুনি দুদিন দিলে তাৰপিছত আকৌ মই তিনি নম্বৰ দিনা আক বনাই দিব গুচি গ'লো। সেনেকুৱা মানে ধৰক মানে কণ্টিনিউ বনাব হ'লে আপুনি নিজে চুট ল'ব লাগিব।
সেইটোৱে তোমাৰ ধৰা দুদ মানে দুই তিনিটা। দুই তিনিটা ৰেচিপি মানে অ বনাই থৈ দিলোঁ। তাৰ পাছত তোমাৰ মানে এডিটিং। কৰি এটা এটা এদিন এদিন দি দিলো এদিনতেতো দুই তিনটা দিব নালাগে।
নলাগে নলাগে সেনেকৈ দিলে মানে এদিনত নালাগে মেম ধৰক আপুনি দুদিন দুদিনৰ মূৰে মূৰে সনেকুৱা টাইপ দিব গম পাইছে মানে ধৰক এ এদিন দিলে আকৌ কাইলৈ দিব গম পাইছ মে এদিনৰ এটা ভিডিঅ' দিবা মানে ধৰক বেছি ভিডিঅ' দিলে মানে ইমান নচাই মানে। মানুহে ধৰক এদিনৰ এটা ভিডিঅ'ই চাই মানে ধৰক। মানে এনেকুৱা টাইপ বনাব মানে ধৰক মানুহে মানে ধৰক গম পাওঁক মানে, মানে বহুত ধুনীয়া বনাইছে এনেকুৱা টাইপ।
বহুত ধুনীয়া বনাইছে সেইটোৱে, সেইটোশে। তুমিতো চৰ্ট ভিডিঅ'বিলাক বনাই আছা, তুমি তোমাৰ ভালেই চলি আছে।
অ', মো ভালেই চলি আছে, এতিয়া মানে ধৰক কোনোবা কোনোবা ক্ষেত্ৰত ধৰক, এনেকুৱা নহয় মানে ধৰক, চব টেন্ডিংত যাব সেটো কথা নহয় মানে। কোনোবা ভিডিঅ' ট্ৰেণ্ডিংত নাজায়ো মানে ধৰক আপ আপোনাৰ মানে কনচেপ মানে, এটা কথা আছে ন' মানে চব মানে নাযায় বুলি জানেই আপুনি এপ তাৰ মানে ধৰক এটা গ'লে দুটা, তিনটা প্ৰভু মাৰিব পাৰে। কিন্তু যদি এটা ফ্লপ মাই আপুনি যদি এটা ফ্লপ এটা ফ্লপ মৰাৰ পিছত আপুনি নবনাই তেন্তে হ'লে নহ'ব মানে ধৰক এ ক কচিছ কৰিয়ে থাকিব লাগে মোৰ মতে।
সেইটোৱেই। তোমাৰ মানে হাৰ মানিব নালাগিব তুমি ধৰা আজি এইটো কিবা এটা হেৰি হৈছে সেইটো তোমাৰ নহ'ব মানে, তুমি সদায় দিয়েই যাব লাগিব কাৰণ ইমান আজি কালি প্ৰায় তোমাৰ মানে ইটিউব চেনেল আৰু ইমান এটা ধুনীয়া আনিং বহুত ধুনীয়া মানে কামাব পাৰে দুটাত।
অ', মানে ধৰক বহুত ভাল, বহুত ভাল মানে পইচা এটা আহি থাকে গম পাইছে? তেনেহ'লে আপুনি কাইলৈপা ইষ্টাৰ্ট কৰি দিয়ক মোৰ মতে
কাইলৈ পৰা সেইটোয়ে মই মানে, সেইটোকাৰণে তুমি ফোন কৰিলা ভালেই হ'ল, সেইটো মই ভাবিছোঁ কাই লৈ পৰা তোমাৰ মানে ধৰা ৰেছিপিটো মই ধৰা এইটো অকন বিচাৰিবয়ো লাগিব ন? গাঁৱলীয়া তে তোমাৰ ধৰা কঠাল গুটি হওঁক বা ৰঙালাউ আগ হওঁক বা তোমাক কল পচলা কচু পুলি এইবিলাক এটা গোটাই, গোটাই ল'ব লাগিব। এতিয়া ধৰা তোমাৰ গাজটেঙাৰ দিন।
কি ক' মানে বেছিকৈ মানে সেইবিলাক বস্তু মানে আপুনি ভাং মানে ঘৰত হ'লে বেছি ভালে মানে এই মানুহবিলাকে যে ছিঙি পেনে যে বনাই যে ভিডিঅ' বিলাক, সেইটো আৰু চাই ভাল মানে এনেকুৱা চাই মানে মানুহে আৰু ভাল পায়।
ভাল পায়, সেইটোৱে, সেইটোৱে সেই তেনেকুৱা ধৰণৰকে মানে তোমাৰ বনাম বুলিয়েই ভাবিছোঁ। বো তোমাৰ মানে তুমি যিহেতুকে কৈছা, তুমিও কৰি আছা ভাল তোমাৰো এনেকে হৈ আছে তুমিও কৈছা, তুমি তোমাৰ ধৰা আছ ছে অভিজ্ঞতাটো মই বাৰু নতুনকে বনাম বুলি ভাবিছোঁ। টো কাৰণে তুমিও যদি অকণ চা পট কৰা, তুমিও যদি অকণ এডিটিং কৰি দিয়া বা তুমি চাপ'ট কৰি দিয়া, ময়ো মানে আগবাঢ়িব পাৰোঁ।
অ', মই আছোঁ তেনে আপুনি তেনেহ'লে এটা কাম কৰক, মই কি কৈছোঁ আপোনাক কাইলৈৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক গম পাইছে। ময়ো মানে সেইটোৱে ভাবিছোঁ আপুনি কাইলৈ পৰা ষ্টাৰ্ট কৰিলে মানে হৈ যাব।
কাইলৈ পৰা মই তোমাৰ ষ্টাৰ্ট কৰিম তোমাক মই এ-এয়া মানে বস্তুখিন নি কাইলৈ মই গোটাই লম তোমাৰ। গোটাই লৈ কাইলৈ তোমাৰ বস্তুখিনি গোটাই লম গোটাই লৈ পেলাই তোমাক মই মই হ'লেও ফোন কৰিম বা তুমি হ'লেও মোলৈ ফোন এটা কৰিবা।
অ', অ', মই আপোনাক কৈ দিম, গম পাইছে। অ', আপোনাৰ ঘৰত নহ'লে মই কাইলৈ মানে গুচি যাম, গম পাইছে।
ঠিক আছে বাৰু, তুমি কাইলৈ মানে আহি যাব বা ন'? ঠিক আছে, ঠিক আছে বাৰু, দিয়া হ'ব দিয়া।
উম।